অ কোৱা?
অ' কি কৰি আছা? অ' ময়ো এনে আছো, ভাত চাত খালা নে? অ' ভাত চাত খালা নে?
অ' নাই খোৱা, তুমি খালা?
অ' ময়ো নাই খোৱা, মই এতিয়া বনাই আছো দিয়া।
হয় নেকি?
হয়।
কি বনাইছে?
অ মাছ বনাইছে।
অ' হয় নেকি?
হয়।
অ' মাছ কি মাছ বনাই আছে?
ভাঙোন মাছ।
হয় নেকি, মাছ খাই ভাল পোৱা?
হয় মই মাছ খায় বৰ ভাল পাওঁ। সেইকাৰণে মাছ বনাইছো, মাছ। মোৰ ফেভৰেট হয়, এনে তুমি কি কৰি আছা এতিয়া?
আ ময়ো এনেই আছো বাৰু বহি আছিলোঁ।
আচ্ছা, আজি কি বনাবা কেখন।
আজি এনে আলু ভাজি খাম চাগে।
আচ্ছা, আলু ভাজি খোৱা, এনে মাছ মাংস কেতিয়া কেতিয়া খোৱা?
মাছ, মাংস।
কি কলে?
যোৱাকালি খাইছিলো, যোৱাকালি খাইছিলো মাংস।
আচ্ছা, নিজে বনাইছিলে নে?
নাই নাই, মোৰ দাদাই বনাইছিলে।
আচ্ছা ময়ো খাইছিলো যোৱাকালি, মই লোকেল মা মুৰ্গীৰ মাংস খাইছিলো। বৰ ভাল লাগিছে খাই কিনে হয়।
অঁ মই মানে অ যোৱাকালি ব্ৰইলাৰে খাইছিলো, এনে লোকেল চি কি মই ব্ৰইলাৰে বেছিকে ভাল পাওঁ।
আচ্ছা, মই লোকেল ভাল পাওঁ, মই মানে এনে তেতিয়া মানে নাখাওৱে বেছিকে মানে মানে এইটো নাখাও। লোকেলে খাওঁ, মই লোকেল মুৰ্গীৰ মাংস বেছিকে ভাল পাওঁ। এনে মাজে মাজে মাজে কেতিয়াবা খাওঁ, সপ্তাহত এ এদিন দুইদিন দু। দিন খাওঁ।
হয় নেকি অ'। বেছিকে কি ভাল পোৱা মাছ নে মাংস?
বেছিকে মই মাছ ভাল পাওঁ, মাছ খাওঁ ভাঙোন মাছ মোৰ বৰ ভাল লাগে, ভাঙোন মাছ। খাওঁ মই, এনে ফ্ৰাই কৰি কিনেও খাব পাৰি, ভাল লাগে ভাঙোন মাছ। সেইকাৰণে ভাঙোন মাছ। খাওঁ, এনে আৰু কেতিয়াবা কলপাতে দি কলপাতত মাছটো এইটো কৰি কিনে বইল। কৰি কিনে খাওঁ, পুৰি কিনেও খাওঁ ভাল লাগে সেনেকুৱা। এনে তুমি খাই পাইছা নে সেনেকুৱা কলপাতত?
নাই তেনেকুৱা খোৱা নাই, এনেই বাঁহৰ চুঙাত খাই পাইছোঁ।
আচ্ছা, বাঁহৰ চুঙাত, অ' মইয়ো এদিন খাইছিলোঁ বাঁহৰ চুঙাত। অ' মইয়ে মানে এনেই মানে পুখুৰীত যাই কিনে মাছ মাৰিছিলোঁ। এনে ফ্ৰেণ্ডহঁতৰ লগত গৈছিলোঁ, হয়। তেতিয়া আমাক মাৰি কিনে বাঁহৰ চুঙাত এইটো আনি দি কিনে বনাইছিলে তাতে অলপ বিলাহী বিলাহী দি কিনে বনাইছিলোঁ। নিমখ চিমখ দি কিনে ভাল লাগিছে। এনেই তুমি কেনেকুৱা বনাইছিলা?
মইয়ো, তেনেকুৱাই বনাইছিলোঁ। তোমাৰ তুমি যেনেকে ক'লা
আচ্ছা।
অ' মানে হেৰিটো কৰি কিনে বনাইছিলোঁ। তোমাৰ
অ' এনেই তুমিও পুখুৰীৰ পৰা মাছ মাৰি আনিছা নে কি কিনি কিনে বনাইছিলা?
হ'ম পুখুৰীৰ পৰা হয় আমাৰ আম আমি কি কৰিছিলোঁ, আমি ফ্ৰেণ্ডবোৰ মিলিকে যায়গে তোমাৰ আহ এনেকা আমাৰ পানে দং হৈছে। এইটো দংত জাইকে মাছ মাৰিছিলোঁ। দিন ভৰ দিনত মাছ মাৰিলোঁ আহ পিনে আমি চাউল তাউল ঘৰৰ পৰা লৈ গৈছিলোঁ। তাতে বাঁহৰ চুঙৰ কাটিলো। কাটিকে উম, তুমি যেনেকুৱা ক'লা বিলাহী চিলাহী কাটিকে একদম ভালকে পুৰিকে জুইতে আমি পুৰিকে হালধি, নিমখ দি কে অলপ তেল দিকে বাঁহৰ চু খাইছিলোঁ আৰু তাতে পাহাৰতে আমি আহ এনেকুৱা আহ পাটতে ভাত খাইছিলোঁ, বিৰাট টেষ্টি লাগিছিলে।
এনেকুৱা তুমি এ কি কয় অ' তুমি এইটো মাংস খাইছা নে এনেকুৱা পুৰি কিনে? আৰু এই চুঙাত দি কিনে মাংস খাই পাইছানে?
অ' একবাৰ গাহৰি মাংস খাইছিলোঁ চুঙাত
আচ্ছা, মইয়ো এনেকুৱা খাইছিলোঁ। ভাল লাগে গাহৰি মাংসটো তোমাৰ এনে তোমাৰ জুইত পুৰি কিনেও খালে ভাল লাগে। তাতে অলপ এনে পিয়াঁজ চিয়াজ নহৰু এইবোৰ দি কিনে উম, ভাল লাগে এইটো খাই কিনে আৰু বিলাহী দিব লাগে।
হয় নেকি, অ'
তোমাৰ আৰু মাছৰ এইটো বনালে মাছত বেছিকে তোমাৰ টেঙা পাতবোৰ দিলে ভাল লাগে। এটা মাছ তে ঘৰত মই লগাইছোঁ। টেঙা পাত, সেইটো টেঙা পাত দি কিনে মই মাছৰ মানে এনেই মাছৰ চব্জি বনালে মই টেঙা পাত দি কিনে বনাওঁ ভাল লাগে।
হয় নেকি কি টেঙা দি কিনে বেছিকৈ ভাল লাগে? তোমাৰটৈ বহুত
ক'ব মানে নাজানোঁ এইটো নামটো কি হয় কিন্তু মানে এইটো টেঙা পাত হয়। কিন্তু, এইটো তুমি দেখা নাই নেকি এনেকুৱা কেতিয়াবা?
মেষ্টা টেঙা বুলি গ'ম পাওঁ। এখন মেষ্টা টেঙা আমাৰ ঘৰত ঘৰত গছ আছে।
আচ্ছা, এইটো মেষ্টা টেঙা নহয়, এইটো বেলেগ হয়, এইটো পাতৰ পাত তাত পাত থাকে সৰু সৰু পাত থাকে হয়।
অ' মানিমুনি নেকি?
নহয়, নহয়, মানি মুনি নহয় বেলেগ পাত হয় এইটো সেইটো দি কিনা খাৱটো দিলে ভাল লাগে আৰু টেঙা আৰু মাছৰ জোলটো টেঙা হ'লে ভাল লাগে ন সেইকাৰণে। আৰু তোমাৰ মেষ্টা টেঙাও দিলে ভাল লাগে।
অ' সেইটোও হয়। আমি তেওঁ বেছিভাগ আহ মেষ্টৰ টেঙা দি বনাই আৰু সৰিয়হ দিকে বনাই ভাল লাগে।
অ', অ', সৰিয়হ দিলে ভাল লাগে বলে আৰু তোমাৰ এই তোমাৰ মাংসটো অ', কি কয় গাহৰি মাংসত এ তিল দি কিনে বনালে বৰ টেষ্ট টি লাগে। খাই পাইছে নে সেনেকুৱা তিল দি কিনে? তিলটো বটি কিনে দিব লাগে তোমাৰ তিল লহু সেইবোৰ বতি কিনে দিব লাগে তোমাৰ যেনেকুৱা মছলা দিয়ে ন' সেনেকুৱাই তোমাৰ মছলা নিচিনা তিলটো বটি কিনে অ', গাহৰিৰ মাংস ফ্ৰাই কৰিব লাগে অলপ তাৰপিছত তুমি তিলটো দি দিবা ওপৰৰ পৰা তাৰপিছত বিলাহী তিলাহী কাটি দিবা ভাল লাগে সেনেকুৱা খাই
অ', অ', মই তেনেকুৱা খাইছিলোঁ।
আচ্ছা, এনে মাংসত খাই পাইছা নে?
মই এইটো গাহৰি মাংস তোমাৰ এইটো বে বাঁহৰ বাঁহৰ গাজা যে পায়।
বাঁহৰ গাজাৰ লগত খাইকে বেছিকৈ ভাল পাওঁ।
হয়, হয়, বাঁহৰ গাজাৰ লগ লগতো ভাল লাগে তোমাৰ আৰু তোমাৰ এই পালেং শাকৰ লগতো ভাল লাগে।
পালেং শাকৰ, পালেং শাক অ', পালেং শাকৰ লগত খোৱা নাই মই অ', তিলৰ লগত খাইছো তাৰপিছত তোমাৰ এইটো মাটিৰ দালিৰ লগত গাহৰি খাইছোঁ তাৰ পিছত তোমাৰ বাঁহৰ গাজাৰ লগত গাহৰি খাইছোঁ, তিনিটাৰ লগতে গাহৰি খাইছোঁ বৰ ভাল লাগে মান মা আহ, আমাৰ পানে অ', শামুকো মই খাই থাকো, মই লাষ্ট টাইম শামুক মানে এটা ৰেষ্টুৰেন্টত খাইছিলোঁ। তাতে তোমাৰ মাটি দালিৰ লগত বনাইছিলে ইমান ধুনীয়া হৈছিলে মানে তাতে মানে মই গৈ থাকোঁ। এ তেওঁ বৰ্তমান যোৱা পৰহি কেইদিনমান
আচ্ছা, ময়ো কেইদিন মান আগতে এই শামুক খাইছিলোঁ ঘৰতে আনিছিলো বেলতলা বজাৰৰ পৰা শামুক আনিছিলো তাত মানে টো মই মানে এইটো মই ডাইৰেক্ট বনোৱা নাই এইটো অলপ মানে কাটি কানি ওলাই কিনে সে ভিতৰৰ মাংসটো উলাই কিনে বনাইছিলো ভাজি কিনা তোমাৰ এই মাংসৰ নিচ নাই মচলা চচলা দি কিনে বনাইছিলো ভাল লাগে তোমাৰ আৰু তোমাৰ মোক বেছিকে মানে এইটো কৰি ভাল লাগে, ডাইৰেক্ট বনাই বনাই খাই ন' সেনেকুৱা ভাল লাগে এনেকুৱা তোমাৰ ৰিজৰ্টোবোৰক মানে বনাই ন' সেনেকুৱা মই বনাব নাজানো। সেইকাৰণে বনোৱা নাই মই ওলাই কিনে মাংসখিনি ওলাই কিনে বনাইছিলো।
হয় নেকি? তেনে
খাইছানে শামুক?
অ', মই লাষ্ট টাইম ঘৰতে বনাইছিলো মানে শামুক কিনি আনিছিলো। আহ, শামুক কিনিকে আনিকে মই ঘৰত ধুইছো ধুইক তাৰ মানে অ', শামুক মানে ডাইৰেক্ট বনাব নাপায় তিনি চাৰি ঘণ্টামান ভিজাইকৈ থ'ব লাগে শামুক।
হয়, হয়, এইটো হয় মই মানে পাহৰি গৈছ কিন্তু গম পোৱা নাছিলো ন' মই এই বেপাৰীক সুধিছিলো মানে কি কৈ ছে যে মানে এনে দুই দিন মান এইটো পানীত দিব লাগে বুলি কৈছে মই চাৰি দিন থ'লো পানীত।
এ তেনেকুৱা হ'লে বেয়া হৈ যায় হয় মই কৈ আছোঁ। তোমাক ৰেচিপি ৰেচিপিটো কেনেকুৱাকৈ বনাব লাগে মই তোমাক ভালকে কৈ দি আছোঁ শামুক টো আনিবা, আনিকে তুমি যৰ পৰাও আনা ভালকে তিনি চাৰিবাৰ ধুই কে তুমি কি কৰিবা অ', তিনি ঘণ্টা মান অহ, তুমি পানীত থ'বা ন' তুমি এক ঘন্টা মূৰে মূৰে পানীটো সলাই থাকিবা।
অঁ' এ অ এইটোতো মই সলাইছিলো মই যিহেতু আনিছিলো মই চাৰিদিনে পানীটো সলাইছো। কিন্তু, সলালেও মানে মানে মই বেছি দিন থৈ দিলো ন, সেইকাৰণে মানে এইটো মৰি গ'ল মৰি কিনে গোন্ধাই- ছে আৰু পচি গ'ল ন, সেইটো বস্তুটো তোমাৰ আৰু এইটো মানে বহুত পোৱালিয়ো দিছে- মানে পানীৰ ওপৰে ওপৰেও বা পানী মানে বহুত পোৱালি সৰু সৰু পোৱালিও দিছিল। আৰু এইটো শামুক খোৱাৰ এটা ছিজন থাকে তোমাৰ মানে ছিজনত পোৱালি দিয়ে ন সেইকাৰণে, - পাই কিনে খাব লাগে, এইটো‌ মই জানা নাছিলো ন। এট- তোমাৰ বড়ো মানুহে বেলেগ বেছিকে জানে আৰু মিচিং সেইবোৰে জানে।
শামুক খোৱা চিজন নহয়, শামুক মানে যোনটো চাব লাগে ন এইটো হেই- টো চাব জানিলেও তোমাক শামুক আ যোনটো যোনটো যোনটো সময়ত খালেও একো প্ৰ- টো নহয় তেনেকুৱা পোৱালি থকা শামুক যোনটো চিজনেত খালেও হয়। শামুকটো তুমি আনিলা তাৰপিছত, তুমি এ এনে তুমি কেনেকুৱাকে বনোৱা ডাইৰেক্ট ভাজি কৰি- না নৰ্মেল কা চব্জি বনোৱা নিচিনা বনোৱা নে?
মই চব্জি বনোৱা নিচ- নাই বনাওঁ, মই ভাজি কৰিতো বনোৱা নাই মানে চব্জিয়ে ভাল লাগে তোমাৰ শামুকৰ। তোমাৰ মানে মচলা চচলা দিব লাগে বিলাহী দিব লাগে বেছিকে। এ চব্জিৰ নিচিনা বনালে ভাল লাগে, জোল খোৱা নাই গ্ৰেভি বনাইছিলো মই।
অঁ'
ওলাই কিনে বনাইছিলা ন মাংস আৰু তোমাৰ এইটো- শামুকটো ওলাই কিনে বনোৱাটো বেলেগ শামুক থাকে, এটা ডাঙৰ ডাঙৰ শামুক থাকে। আৰু মই সৰু সৰু আনিছিলো, সৰুটো তোমাৰ ওলাই কিনে খাব নালাগেটো ডাইৰেক্ট বনাব লাগে তাৰ-
অঁ' ডাঙৰ শামুকটো তোমাৰ ইয়াত- তে নাপায় নহয়, ডাঙৰ শামুকটো তোমাৰ ডাঙৰ ডাঙৰ নদী- বা নদীত পোৱা যায়।
পায় বজাৰত পায় ডাঙৰ ডাঙৰ থাক-
অঁ সেইটো এই অ‍ঁ ডাঙৰ শামুকটো তোমাৰ ওলাইকে বনাব পাৰি আ- আৰু সেইটো কি হয় জানে নে? তোমাৰ ভো-
কেতিয়াও-
অঁ তুমি সেইটো অঁ সেইটো বইল কৰিলে মানে তোমাৰ নিজে নিজে পিছত- ওলাই যায়।
অঁ অঁ সেইটো এনেকা মই এবাৰ বনাইছিলো সেনেকুৱা চেপ্তা থাকা আছিলে। টো মানে, চেপ্টা থাকা যে শামুক থাকে অলপ সেনেকুৱা বনাইছিলো, গোল গোল টো বনোৱা নাই। লো, সেইটো তোমাৰ বইল কলিৰে উব কৰিলে ওলাই যায় মানে।
অ' বইল কৰিলে তোমাৰ বাহিৰৰে শামুকটো ওলাই যায়, তাৰপিছত তুমি- ভাল অঁ' ভালকে বনাব পাৰিবা, তাতে বইল কৰিব লাগে সেইটো শামুক।
আৎচ্ছা, এইটোতো মই বনাইছিলো আগতে।
অ' তুমি এইটো হেৰিটো বেছি টেষ্টি লাগে যোনটো ওলাইকে বনাই নহয়। সেই- টো সোৱাদটো বেছি অলপ ভাল, সৰু সৰু শামুকছে কি অঁ'‌ তো- উম' তোমাৰ সোৱাদটো বেছি আৰু তোমাৰ ৰান্ধিও অলপ মানে- তেল বেছিকে দিব লাগে শামুক-
হয় হয়, তেলটো বেছিকে দিব লাগে, আৰু তোমাৰ মছলাও বেছি- বেছিকে দিব লাগে মানে, সেইটোত মানে সোমালে আৰু মাংসত সোমালে ভাল লাগে আৰু। খোৱাটো ভাললাগে আৰু তোমাৰ এনেও শামুকৰ যে মাংস থাকে ন, বহুত টাইট, টাইট থাকে তোমাৰ।
অঁ' শামুগৰ মাংস টাইট থাকে। মানে অ' সেইটো খোৱাত তোমাৰ কিন্তু বহুত ভিটামিন আছে। তুমি অ' এ, শামুক খালে মানে বহুত ভিটামিন, চকুৰ কাৰণে ভাল হয়।
হয়, হয়। এইটো হয়, অঁ, চকুৰ কাৰণে ভাল হয়, এইটো ময়ো শুনিছোঁ। সেইকাৰণে খাইছিলোঁ আৰু দিয়া অ ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিয়া ইয়াৰ পৰা প পিছত ভালকে কথা পাতিম দিয়া।
উম, ঠিক আছে দিয়া ৰাখোঁ।
উম ৰাখ অ